হেল্ল'
হেল্ল'
তুমি কেনে আছা ভালনে?
অ' ভালে তোমাৰ।
অ' মোৰো ভালেই দিয়া।
অ'।
ভাত খালানে নাই।
খালো তুমি।
অ' ময়ো খালো। অ' আমি আজি প্লাষ্টিক প্ৰদূষণৰ ওপৰত অলপ আলোচনা কৰো বুলি ভাবিছো নে কি। কি কোৱা উম' আমাৰ প্লাষ্টিক প্ৰদূৰ্ষণতটো বৰ্তমান যুগত বহুত বেছিয়ে বৃদ্ধি পাই গৈছে। ছে
হয়।
গতিকে এইবোৰ আমি সেই কৰিব লাগিব আৰু এইবোৰৰ পৰা আমি সজাগ থাকিব লাগিব আৰু যাতে আমি আ প্লাষ্টিকৰ প্লাষ্টিকৰ যাতে ব্যৱহাৰটো আমি কম কৰিব পাৰো তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আহিব।
হয়-হয়।
আমাৰ এইবিলাক প্লাষ্টিক বিলাক বহুত তাৰমানে বহুত বেছিয়ে হৈ গৈছে কিছুমান ৰাস্তাই ঘাটতে পেলাই থৈ দিয়ে। এইবিলাক প্লাষ্টিক বহুত আৰু বজাৰত এই বজাৰত বেগ বেগ এগিলাখান পানীৰ বটল, খাদ্যৰ পেকেট কাপ এ প্লেট এইগিলা খান, এইবিলাক বহুত প্লাষ্টিকৰ পাষ্টিকৰ পেলাই থৈ দিয়ে, এ প্লাষ্টিক এই হালধীয়া হালধীয়া প্লাষ্টিক এগলাখান ব্যৱহাৰ কৰিব নালাগে। কিছুমান ক্ষেত্ৰত প্লাষ্টিক আমাক বহুত অসুবিধা দিয়ে। পচি নাযায় এইবিলাক
হয়। আমাৰ মানে কি। প্লাষ্টিক সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰৰ ফলত মানে কি মাটি, পানী আৰু বায়ু দূষিত হোৱা প্লাষ্টিক মানে কি সেইবোৰ বহুত বেছিয়ে হৈ পৰিছে। আমাৰ মানে কি প্লাষ্টিকৰ বেগ, বটল, কাপ, চামুচ, প্লেট আদিৰ বহুত ব্যৱহাৰ হৈ আছে। গতিকে এইবোৰ আমি বন্ধ কৰিব লাগিব। কাৰণ প্লাষ্টিকটো সহজতে পচি নাযায় ন গতিকে অহ কাৰণ আৰু প্লাষ্টিক পচিবলৈ হ'লে প্ৰায় আহ এশৰ পৰা পাঁচ ছ বছৰৰো অধিক সময় লাগে। গতিকে এই সময়ছোৱাত পৰিৱেশৰ বহুত বেছিয়ে ক্ষতি কৰে।
হয়-হয়।
আৰু অহ পথৰ কাষত নলাত নদীত আৰু খেতি পথাৰত প্লাষ্টিকৰ আৱৰ্জনা জমা হৈ থাকে কিন্তু সেইবোৰ আমি কৰিব নালাগে। কাৰণ তাৰ ফলত বহুত বেছিয়ে ক্ষতি সাধন হয় কাৰণ যেতিয়া আমি নলাত আহ বা নদীত এইবোৰ যদি প্লাষ্টিকবোৰ পেলাও তেতিয়া নলাাবোৰ বন্ধ হৈ যায় ফলত মানে যেতিয়া বৰষুণ আহে সেই বৰষুণ কুনৰ পানী ওলাই যাব নোৱাৰিব পানীৰ সৃষ্টি হয় আৰু আমাৰ চহৰবোৰতো প্ৰায় এনেকুৱা ঘটনাবোৰ আমি দেখিয়ে আহিছো অকমান বৰষুণ দিলেই আহ বানপানীৰ সৃষ্টি হয়
হয় প্লাষ্টিক আমাৰ বহু আটাইতকৈ বহুত ডাঙৰ অসুবিধা ই সহজতে পচি নাযায় বহু বছৰ ধৰি স শ বছৰ ধৰি আহ এই মাটিৰ তলত গৈ পচি নাযায় আমাক এই মান যি পানী বহুত দূষিত কৰি ৰাখে তাৰ পিছত মানুহে ব্যৱহাৰ কৰাৰ পিছত প্লাষ্টিক বোৰ পুৰি পেলাব লাগে। বটল আৰু পেকেট যত ততে ততে পেলাই দিব নালাগে ইয়াৰ ফলত আমাৰ পৰিৱেশ বহুত ক্ষতিগ্ৰস্ত হয়। এই এইবিলাক প্লাষ্টিক নলা ন বন্ধ কৰি দিয়ে। ফলত বৰষুণৰ সময়ত পানী ওলাই যায়। যাব নোৱাৰি। জ্বলাব জলাবদ্ধতাৰ বহুত সৃষ্টি হয়।
হয় মানে কি যেতিয়া আমাৰ নদী আৰু সাগৰত মানে কি প্লাষ্টিক বোৰ জমা হৈ যায় তেতিয়া মাছ কাছ বা ডলফিন যিবোৰ বোৰ মানে আমাৰ অ জল মানে প্ৰাণীবোৰ আছে। সেইবোৰ মানে কি সেই প্লাষ্টিক বোৰ খাই পেলাই। খাদ্য বুলি ভাবি মানে খাই পেলাই। তেতিয়া মানে কি হয় তেওঁলোকৰ বহুত বেছি ক্ষতি সাধন হয়। বা কিছুমান প্ৰণীৰ মৃতুয়ুও হয়। গতিকে আমি সেইবোৰ ৰক্ষা কৰিব লাগিব। আৰু আমি আহ সেইবোৰৰ প্ৰতি গুৰুত্ব দিব লাগিব যাতে প্লা পলিকৰ ব্যৱহাৰটো কমকৈ হয় আমাৰ প্লাষ্টিক আচল আমাৰ প্লাষ্টিকৰ বা প্লাষ্টিকৰ সলনি আমাৰ আহ কাগজৰ বেগ ব্যৱহাৰ কৰিব লাগে।
আমাৰ বহু য বহুত অ জীৱ জন্তু জীৱ জন্তুৱে প্লাষ্টিক তাৰ মানে প্লাষ্টিক। বোৰ পেলাই থাকিলে জীৱ জন্তুৱে খাদ্য বুলি এ সিহঁতে খাই পেলায়। ইয়াৰ ফলত সিহঁতৰ মৃত্যুও হব পাৰে। গতিকে আমি প্লাষ্টিক য'তে ত'তে পেলাই দিব নালাগে। এ প্লাষ্টিক কি জ্বলাই দিলে বহুত ভাল হয়। আৰু বিষাক্ত খোৱা পানীত খোৱা পানীৰ কিছুমান আ কৃষিৰ ক্ষেত্ৰতো কৃষিৰ ক্ষেত্ৰ ক্ষেত্ৰতো বহুত মানুহে এ পথাৰত হয়তো কিবা খা খাই পেলাই পেলাই দিয়ে তাতও আমি বহুত অসুবিধা পাওঁ এই মাটিৰ উৰ্বৰতা কমি যায় উদ্ভিদৰ স্বাভাৱিক সৃষ্টি বাধাগ্ৰস্ত হয় মাটিত পেলাই থৈ দিলে সেই মাটি হাল বোৱাৰ পিছত আমি বহুত অসুবিধা পাওঁ।
হয় কিন্তু কিছুমানে কি কৰে প্লাষ্টিকবোৰ পেলাই নিদি জ্বলাই দিয়ে। কিন্তু আচলতে প্লাষ্টিক জল জ্বলাৰ ফলত মানে কি বিশেষত ধোঁৱা ওলাই আৰু এই ধোঁৱাই মানে বায়ু বোৰ প্ৰদূষিত কৰাৰ লগত আতে মানুহ চো প্ৰশ্বাসজনিত ৰোগ হাপানী আৰু আন বহু বহু মানে কি স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে গতিকে আমি প্লাষ্টিক জ্বলাই দিব নালাগে যাতে আমি প্লাষ্টিকৰ ব্যৱহাৰটো মানে কি কমকে কৰিব পাৰো তাৰ প্ৰতিক্ষ ৰাখিব লাগে কাৰণ প্লাষ্টিকে আহ কেৱল মানুহ বা জীৱ জন্তু এইবোৰৰে ক্ষতি কৰাৰ লগতে আমাৰ মা খেতি পানী বায়ু এই তিনিওটা মানে কি দূষিত কৰে সেইবাবে ইয়াক
প্লাষ্টিকটো প্লাষ্টিকটো কিছুমান সৰু সৰু ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিব দিব নালাগে সিহঁতক খোৱা বস্তু প্লাষ্টিকৰ বস্তু দিব নালাগে প্লাষ্টিকৰ বস্তুত দিলে বহুত অসুবিধা হয় হয়তো কাগজ চত দিবা লাগে
হয় সেয়ে সেইয়াইটো আ আচল কথা কাৰণ প্লাষ্টিকৰ বটলৰ সলনি ষ্টীল বা কা বোটোল ব্যৱহাৰ কৰিব পাৰি আৰু আমাৰ লৰা ছোৱালী স্কুল টিফিনত খাদ্য ভৰাই লৈ যায় আচলতে প্লাষ্টিকৰ টিফিন নিয়াতকৈ ষ্টীলৰ টিফিনো পাই ষ্টীলৰ টিফিনত নিব লাগে
হয়
গতিকে বিদ্যালয়বোৰতো এই বিষয়ত গতিকে বিদ্যালয়তো মানে কি এই বি বিষয়টোত মানে সচেতনতা অভিযান চলোৱা উচিত কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীয়ে সজাগ হলে পৰিয়াল আৰু সমাজক সচেতন তোন হব
হয় হয় চৰকাৰো কিছুমান ক্ষেত্ৰত অ অলপ হ'লেও এই প্লাষ্টিকটো ব্যৱহাৰ অলপ কম কৰিব দিব আমাৰ আজিকালি আগতে কিছুমান দোকানত বস্তু সেই চব প্লাষ্টিক ব্যৱহাৰ চব প্লাষ্টিক ব্যৱহাৰ প্লাষ্টিক ব্যৱহাৰটো কমকে কৰিব লাগে
আৰু য'তে ত'তে প্লাষ্টিক পেলাব নালাগে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু প্লাষ্টিক পৃথককৈ সংগ্ৰহ কৰি পুনৰ ব্যৱহাৰৰ বাবে দিব লাগে
হয়
আৰু আমাৰ বিদ্যালয় গাঁও আৰু চুবুৰীত সময়ে সময়ে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলোৱা উচিত
হয় প্লাষ্টিক পৰিৱেশন মানুহক বহুতোক অসুস্থ কৰি ৰাখে কাৰণ প্লাষ্টিকত বহুত মানুহে প্লাষ্টিকৰ তন বাচনত বস্তু নেখায় বহুতে গতিকে প্লাচ প্লাষ্টিক অলপ বন্ধ কৰিব লাগে, প্লাষ্টিকটো আমি বহুত অসুবিধা পাওঁ।
হয়।
মানে প্লাষ্টিকবোৰ যদি মানে যেতিয়া প্লাষ্টিক ব্যৱহাৰটো কমি যাব এতিয়া আমাৰ পৰিৱেশো, পৰিৱেশটো ভাল হৈ থাকিব আৰু জীৱ-জন্তু বোৰৰো একো ক্ষতি নহয় বা মানুহৰো স্বাস্থ্যৰ একো ক্ষতি নহয়।
হয়।
আৰু যদি প্লাষ্টিকৰ ব্যৱহাৰটো আজিৰ দৰে বহু ধৰি তেনেকৈয়ে চলি থাকে তেতিয়াহলে পৰিৱেশ অধিক দূষিত হ'ব বা জীৱ জন্তু সংখ্যাও কমি যাব আৰু মানুহৰ স্বাস্থ্য অধিক ক্ষতিগ্ৰস্ত হ'ব বা বিভিন্ন ৰোগে দেখা দিব। সেইকাৰণে আমি এই সমস্য কেৱল অকল আমিয় নহয়, অ' চৰকাৰেও গুৰুত্ব দিব ল লাগিব আহ কাৰণ এই সমস্যা কেৱল অকল অ' চৰকাৰৰে নহয়, আমাৰ সকলোৰে হয়, আমি সকলোৱে মিলি জুলি এই প্লাষ্টিকবোৰ যাতে আমি বন্ধ কৰিব পাৰো। তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব।
হয়।
কাৰণ পৰিষ্কাৰ আৰু সেউজীয়া পৰিৱেশ গৰিত তলাটো আমাৰ সকলোৰে দায়িত্ব হয়। গতিকে ইয়াৰ আহ সমাধানতটো আমি কৰিবই লাগিব।
হয়-হয়।
অ' এতিয়া ৰাখিছো আকৌ এটা নতুন নতুন অধ্যায়লৈ লগ পাম। ধন্যবাদ।